হেল্ল'।
অঁ, কি কৰিছা?
এইয়া এনেই মানে বহি আছিলো আৰু চাহ তাহ খাই পেলাই এনেই বহি আছিল চাহ খালোঁ খালোঁ। তোমালোকে?
উম, ময়ো খালো। আলহী আহিছিলে যে আলহী টাইমত মানে চাহ বনাইছিলে তেতিয়া মোকো দিলে আৰু। কি দাব কিন্তু অনলাইন ল দ দিল হা পেহী হঁতে আহিছিলে মানে আমাৰ ইয়াতে মেলা হৈ আছিলে যে মেলা হোৱা কাৰণে মানে মেলা চাব আহিছে মানে গৰম বন্ধৰ কাৰণে মেলা হৈছে ইয়াতে।
অঁ, সেইটো কাৰণে।
তাৰপিছত মই মানে মাছ মাৰিছ তোৰ তো আজি ডাঙৰ - ডাঙৰ মাছ দুটামান থৈ দিছিলো মানে লৈ যামে তাকে কৈছিলো সেইকাৰণে আহিছে আজি।
অঁ, সেইটো কাৰণে। কি মেলা হৈছে? এতিয়াতো হেৰি হয় এ কিবা মেলা এইটো
গৰম বন্ধৰ কাৰণে মানে প্ৰত্যেক বছৰতে আহে মানে আনন্দ মেলা বুলি কয়, গৰম বন্ধ ন এতিয়া পোৱালিবিলাকৰ চবৰে।
হ হ সেইটো কাৰণে অ। ভালেই তেনেহলে ওচৰতে হয় তোমালোকৰ?
উম, ওচৰতে বেছি দূৰ নাই মানে। পাঁচ মিনিটমান লাগে আৰু যাবলে মানে ভাগিনবিলাক আহিছ তেওঁ বন্ধ মেলা বুলি গম পাই, চবেই হাল্লা কৰি আছে মামা মেলা লৈ যাব লাগে বোলে।
হুহুহু ভালে।
ত এতিয়া মোক গোৱা গোটেই হাত - ভৰি মালিচ কৰি দি আছে মই মানে লৈয়ে যাব লাগে মই ভাবিছোঁ হব লৈ যাম তো ইমান কৰিব নালাগে তো আকৌ মোৰ লগত আকৌ মোৰ লগত আকৌ কামো কৰি আছিলে বা লৈ যাম বুলি মানে নিজে- নিজে কাম কৰি আছে মানে মই মানে মাছ ছৰ পুখুৰী আছেতো ডাঙৰ, মাছৰ পোনাবিলাক পেলাইছে যে তাৰপিছত দানা দিব লাগে ৰাতিপুৱা আৰু আবেলি দানা দি থাকো নিজ ঘৰতেই ডাঙৰ পুখুৰী।
অ, তোমালোকে মানে নিজাকে খান্দি গৈছা।
উম উম তাৰ পিছত দানা দিয়া টাইমত তোমাৰ মানে আহি মলত কাম-কাজত হাত মিলাই আছে আৰু তেতিয়া মেলাত লৈ যাম বুলি।
উম ভাবিছে নহ'লে নিনিব।
অ, নহ'লে নিনিব তেনেকে ভাবিছা ভাবি যি অলপ কাম - চাম কৰি দিওঁ তেতিয়া ফুৰ্তি পাব তেতিয়া লৈ যাব বুলি ভাবি
লৈ যাব সেইটোৱে সেইটোৱে কাৰণ ভাবিছে নহ'লে মানে কি আৰু ল'ৰা-ছোৱালীয়ে ভাবিছে মোক যদি নিনিয়ে আমাৰ ক'ত আৰু হ'ব মই আমি যদি যি কৰিব দিয়া এতিয়া মানে আৰু তেতিয়া আৰু চব কৰি দিব আৰু যোৱা আশাতে আৰু হুহু হু। হু, সেইটোৱে ভালেই বাৰু তেনেকে আলহী- চালহী আহিলে ঘৰত ভালো লাগে টো ওচৰতে কিবা উৎসৱ সেইটোৱেই। মামাৰ ঘৰ বুলি ক'লেতো ল'ৰা - ছোৱালী এনেও গৰম বন্ধ বুলি ক'লে কৰবাত বা ল'ৰা- ছোৱালী মামা ঘৰ বুলি ক'লে পাগলে। তাতে আকৌ, সেইটো তাতে আকৌ মেলা। নাহি ক'ত নো পাৰিবনো আহিবই আৰু
ৰভা আকৌ থাকিলে মানে কি ভালো লাগে আকৌ যেতিয়া আলহী থাকি পেলাই ঢেৰ মানুহ থাকি পেলাই গুচি গুচি যায় ন তেতিয়া আকৌ মনটো সেইটোৱেই সেইটোৱে মনটো আকৌ তেতিয়া বেয়া লাগে সেইটো কাৰণে মানে থাকিলে ভাল মানে আহি পেলাই দুদিন থাকিলে তেতিয়া ভাল আৰু তাৰপিছত আকৌ গুচি গ'লে মন টো বেয়া লাগে তাৰপা আকৌ নৰ্মেলত আহি যায় সেইটোৱে আৰু সেইটোৱেই। আকৌ ধৰাচোন উৎসৱটো ওচৰতে হ'লে আকৌ আলহী চালহী নাহিলেও বেয়া লাগে।
বেয়া লাগে এতিয়া আমাৰ এইফালে মানে প্ৰত্যেক ঘৰতে আলোহী মানে মেলা কাৰণে।
অঁ সেইটো কাৰণে চবেই ধৰ আহেই চব মানে নিজৰ পৰিয়ালখিনি আহে আৰু।
উম আৰু আজি ডাঙৰ ডাঙৰ জাল আছিলে মোৰ তাৰপিছত মছ মাৰিছো, ইমান ডাঙৰ - ডাঙৰ মাছ চলাইছো গাঁৱৰ মানে চবকে আহিছে পলিথিন- চলিথিন ল মাছ- মাছ চালেতো আহে ন ওচৰ চৰৰ মানুহবিলাক তাৰপিছত চবকে দিছো আৰু চবেই ফূৰ্তি পাইছে আৰু।
অ ভাল লাগে তেনেকৈ ধৰাচোন দিবলৈ পালেও ভাল লাগে তুমি ধৰাচোন কিবা এটা পা মানে কষ্ট কৰি পেলাই আকৌ ধৰা দি চাওঁ তেনেকৈ ভালো লাগে বাৰু ন, কিবা এটা কাৰোবাক দিবলৈ পালে মনটোও ভাল লাগে, ভালেই কৰিছে বাৰু এনেই পুখুৰী তোমালোকৰ ধৰা মাছ - চাছ মানে দিয়া হয় আৰু মানে পোনা মাছৰ আপোনাৰ দিয়া হয় আৰু
অ মই আপোনাৰ এই সৰু সৰু পোনা পেলাইছিলো না আঙুলি চাইজৰ। তাৰপিছত এতিয়া ডাঙৰ ডাঙৰ হল আধা কেজি এক কেজি কোনোবটো এক কেজি হল মানে লাভ আৰু বেছিলে বুজন। মানে মোৰ পইচাটো উঠি পেলাই আৰু লাভ হয় মই মাজতে দহ হোজাৰ টকা পোনা পেলাইছোঁ। আৰু দহ হাজাৰ টকা দানাও খোৱাইছো। সেই টো মাছ আপোনাৰ মই বেছিছো আশী আশী হাজাৰ নে নবৈ হাজাৰ টকাৰ বেছিছোঁ।
বা তেনেহলে আৰু বা ধেমালি নেকি।
লাভ হয় মানে নিজৰ জেগা থাকিলে আৰু কৰিব লাগে এই বাহিৰৰ চাহিৰত যোৱাতকে যে এইবিলাক কৰি থাকিলেও বহুত, পইচা খেতি বাতিৰ লগত লাগি থাকিব।
সেইটোৱে সেইটোৱে নিজৰ মানে কি নিজৰ ব্যৱসায় হ'লে মানে কাৰো। মানে আনৰ কথা শুনিবও নালাগে বা নিজৰ মৰ্জিত যি তুমি যি মন গৈছা আজি তোমাৰ ক'ৰবালে ফুৰিব মন গৈছে আজি তুমি ধৰা বেলেগ এজনৰ মানে ঘৰৰ মানুহকে দায়িত্ব দি মাছৰ দানা পানীখিনি দিবলৈ ক'লেও ধৰা তুমি নিশ্চিত মনে যাব পাৰা, পায় কিন্তু এতিয়া বেলেগৰ আনডাৰত কোম্পানীৰ বা কিবা কাম কৰিব গ'লে তেওঁলোকে আকৌ ছুটি পাৰ্মিশন দিলে মানে যাব পাৰিবা নহ'লে যদি নিদিয়ে, তেতিয়াতো যাবও নোৱাৰে তেনেকুৱা ধৰণৰ হয় নিজৰ ব্যৱসায় থাকিলে মানুহৰ সদায় ভাল বাৰু সেই,
ভাল অ এতিয়া বেলেগৰ তাত গলে দহ বাৰ ক'ব লাগিব যে মোক অমুক দিনা ছুটি লাগিব আকৌ, গালি দিব খং দেখাব নালাগে নোৱাৰোঁ কাম লাগি লাগিবই। এতিয়া নিজৰটো হ'লে এতিয়া মন গ'লে ক'ৰবাত যাব পাৰোঁ। এতিয়া মাছৰ পুখুৰীটো মানে ডাঙৰ। তাৰপিছত হাঁহ হাঁহ আনি দিছো মানে এশ পিছ হাঁহ আনি দিছো সৰু সৰু পোৱালবিলাক এনেকে যোৰা আপোনাৰ, চিটকা এনেকাকৈ আনি দিছোঁ, এই মাহঁতে চাই থাকে এই পুখুৰীত খেলি থাকে ধুনীয়া লাগে আবেলি চাবলৈ।
পুখুৰী থাকিলে হাঁহ আকৌ ভাল নহয়, তোমাৰ যদি তোমাৰ পুখুৰীত মানে হাঁহ থাকে ন। পুখুৰী আৰু তুমি পুখুৰীত ধৰাত সাঁতুৰিব পালে হাঁহটো পুতুকতে ডাঙৰ হয়।
এতিয়া মই জোৰা আনিছিলো আশীটকাকে হা এতিয়া অলপ ঠাণ্ডা পৰিলে মানে আমাৰ এ, ফালে আৰ্মি মানে বহুত অহা যোৱা কৰে আৰ্মি কেম্প আছে যে মিছামাৰীত।
উম,
তাৰিছত মানে এফালে মানে যোৱা কৰি থাকে আৰ্মি গাড়ী চাই থাকে ৰাস্তা কিনাৰতে পুখুৰী হাঁহ বিলাক চাই থাকে। জানে তেতিয়া সকাৰণতে লৈ যায় এতিয়া মই আশী টকাকে যোৰা আনি দিওঁ তেতিয়া বাৰশকে লৈ যায় যোৰা।
সেইটোৱেইটো এটাতে ছশ টকা হৈ যায়।
অ ধৰক ন এটা হাঁহে দুশ টকাই খালে তথাপিতোৰ চাৰিশ টকাকে পাই আছো।
সেইটোৱেইেতো আগত ধৰাচোন তোমাৰ বিহুৰ সময়তো কম হয় নেকি।
উম বিহুৰ সময়ত কি কব আপুনি এ আমাৰ এইফালে গাড়ী বিলিলাক। ৰখাই গান বাজনা গাড়ীবিলাকত থাকে তাৰপিছত গাড়ী ৰখাই আহি ঘৰৰ। আমাক বিচি বিচাৰি ওলাই হাঁহ লৈ যায় তেতিয়া দামো পাওঁ মই আকৌ দাম খুজি দিও হেহটো দি দিয়ে আৰু ফূৰ্তি আৰু চবেই গোটাই পইচা লৈছে আৰু নহয়নে নহয়।
সেইটোৱেই। হাঁহৰ হাঁহৰো হাঁহ হাঁহ থাকিলে মানে কি মাছ, পুহিলে পুখুৰী থাকিলে হাঁহ পুহিব পাৰি।
হাঁহ যে পানীতে বাঢ়ে এনেকে শুকান জেগাত হাঁহ থাকিলে কাম নাই।
কাম নাই সেইটোৱেই মানে শুকান জেগাৰ যেতিয়া হাঁহটো। থাকে সেইটো হাঁহ আকৌ খাই টেষ্টো নালাগে তোমাৰ যোনটো মানে।
থাকা হাঁহাটো ন বহুত মানে কিবা এটা বেলেগেই আৰু
টেষ্টি হয় সেইটোৱে মানে বহুত ভাল লাগে মানে সদায় পানীত চৰি থকা হাঁহৰ টেষ্টটোৱেই বেলেগ,
মই মানে এই মাছৰ হেৰিত, যে লকাউনৰ ম পৰা মানে ভিছো লকডাউনত থাকি থাকি তাৰ মানে ভাবিছো আমাৰৰ নিজৰ পুখুৰী আছে মানুহৰ পুখুৰী নাথাকে বেলেগৰ, পুখুৰী বছৰীয়াকে লৈ নিজে পোনা চুনা পেলাই বেচে ত' মোৰ ইমান ধুনীয়া চাফা পুখুৰী আছে মই নিজে কৰো। তাৰপিছ মই আজি তিনি চাৰি বছৰ। চৰ কৰি আছো ভালে কিনি এইটো এইটো মাছৰ হেৰি কৰি মই চেটাৰত দোকানো লৈছে। ডাঙৰ ডাঙৰ দোকানৰ ৰুম লৈছো তাত দোকান দিচো তাৰ পিছত দোকানত আমাৰ ঘৰ ওচৰ ভেটি এজনক ৰখাইছো তাক বাৰ হাজাৰ টকাকৈ মাহত দিওঁ ত' এইটো গোটেই লাভখিনি মই পুখুৰীৰ পৰাহে কৰিছোঁ মই
তেনেহ'লে তোমাৰ চোৱাচোন আৰু ধৰাচোন মানে কি হয় এতিয়া তোমাৰ পুখুৰীটো তোমাৰ নিজৰ মাটি আছে নিজৰ মাটি থাক কি এনেই মাটিখিনি পৰি থকাতকৈ তুমি সেইটো ভাল ব্যৱসায় লগাই দিছা হয়নে নহয়? তুমি মাটিখিনি মাটিখিনি বেলেগক বেছি দিয়াতকৈ তুমি ধৰা এইটোৰ পৰা ইনকামৰ পথ উলিয়াই ল'লে আজিকালি ল'ৰাবিলাকে কি কৰে মাতি থাকিলে ব্যৱসায় তেনেকুৱা ধৰণৰ নাভাবে মানে এই মাটিখিনি বেছি দিওঁ পইচাটো আমি পইচাটো একমুঠতে এবাৰহে পালে তুমি ধৰা এই মাটিত টোৰ পৰা তুমি ফিচাৰীটো খান্দিলা পুখুৰীটো খান্দিলা তাতে তুমি বছৰে বছৰে পোনা দিলা তাত
এতিয়া আ পৰহি পৰহি আমাৰ এইফালে আপোনাৰ গাঁৱৰ ৰাইজৰ পুখুৰী বিলাক নাথাকে যে ৰাইজৰ এটা পুখুৰী থাকে তেনেকুৱা সিহঁতে গম পাই মোৰ তাত পোনা আছে বুলি ত্ৰিশ হাজাৰ টকা পোনা লৈ গৈছে ত্ৰিশ হাজাৰ তাতে মোৰ লাভেই হৈ গ'ল সেইটো সটো সেইটো মাছতে মোৰ আপোনাৰ ত্ৰিছ হাজাৰ টকা মাছ দিছো যদিও মোৰ চৈধ্য হাজাৰ টকা লাভ হৈছে। কাৰণ মই সৰু সৰু পোনা আনি পেলাইছোঁ ডাঙৰ কৰি দিলোঁ যেতিয়া মই পোনা পেলাইছোঁ এটা মাছ ধৰক এশ গ্ৰাম আছে তেতিয়া সেইটো মাছ এক কেজি হৈ গৈছে। এক কেজিত মই যেতিয়া পোনাটো পেলাইছিলো এক কেজিত চল্লিশ পিচ উঠিছিলে হা এতিয়া এটা মাছেই এক কেজি হৈ আছে এতিয়া এক কেজি গৈ চল্লিছ কেজি হ'ল
এতিয়া তোমাৰ ধৰাচোন কিমান এতিয়া তুমি দামত বেচিব পাৰিলা আকৌ সেইকেইটা দিন হেৰি কৰাৰ কাৰণে হে তোমাৰ মানে এইবিলাক ব্যৱসায় নিজে কৰিব পাৰিলে ভাল তোমাৰ মানে
কৰিব জানিলে চব মানে নিজৰ কেপাচিটি থাকে এতি মই ফাৰ্ষ্ত কৰা ত ইমান আইডিয়াই নাছিলে আজি কালি মই মোৰ লগৰ বিলাকে আহে মোৰ এইটো চাবলৈ এই কেনেকুৱা কৰি আছ কেনেকোৱা মই ধুনীয়া কে বুজাই দিওঁ এনেকুৱা নহয় যে মই ইহতক উলটা পোলটা কে বুজাই দিম মই নিজে মাতো আ চাই যাবি নিজে আহিবি
ভালেই কৰিছা ভাল কামেই কৰিছা কিন্তু সেইটো তুমি
এতিয়া আলহি আহিছে মোৰ টেনশ্যন নাই মাংস আনিলো আজি পুখুৰীত মাছ ধৰি ললোঁ। মাছ থাকিলে টেনশ্যন নাই বজাৰ মাছ আনি খাবলৈও ভাল নালাগে নহয় কি কি খাৰ জাতীয় বস্তু চস্তু দিয়ে।
সেইটোৱেই এতিয়া তুমি ধৰাচোন যদি ঘপকতে খবৰ নিদিয়া আলহী এটা আহে সময়ত ধৰাচোন দোকান বজাৰো নাথাকে দুপৰীয়া সময়ত আহিলে কেতিয়াবা ধৰাচোন দোকান বজাও নাথাকে তুমি তোমাৰ যদি জাল খন থাকে তুমি জাল এটা মাৰিও ধুনীয়াকে মাছ তুমি উঠিব উঠাব পাৰা মাছ দুটা উঠালেও তোমাৰ
চিষ্টেমত থৈছো ন মোৰ ভণ্টীবিলাকো মানে ভণ্টী কেইজনীও মাৰি দিব পাৰে এনেকুৱা চিষ্টেমত থৈ দিছোঁ জাল আৰু চাফাকৈ ৰাখো ন ওচৰৰ ভাইটি ভন্টি স সকলেও আহি মানে গা চা ধুবলৈ ভাল পায় আৰু সিহঁতে, চাফা মানে একদম পানী মই সদায় মটৰ পানী দি থাকোঁ
অঁ
পানী কমি গলে মানে কমিব নিদিওঁ মানে মটৰ পানী টো চাফা ঠাণ্ডা পানী থাকে
সেইটোয়ে ভালে কৰিছা কিন্তু সেই টো তুমি ভাল
আৰু যোনটো টাইমত দানা দিওঁ ন ওচৰৰ মানুহিলাক চাই একদম ধুনীয়াকে একজাক আহি যায় ওচৰত কেনেকুৱা গম পাই ন নাজানো একদম
নহয় গম পাই যাই মানে পুৰা অ দানা দিয়া সময়ত গম পাই পাই যায় ন আৰু মানে কি হয় যেতিয়া তুমি ফিচাৰীটোৰ ওপৰত বহুতে কিন্তু এনেকুৱাও কৰে ফিছাৰীটোৰ ওপৰতে আকৌ পুৰা হাঁহৰ মানে একেবাৰে ঘৰটো বনাই দিয়ে
অঁ মই হাঁহৰ ঘৰ বনোৱা নাই কিন্তু মোৰ ফিছাৰী কিনাৰে কিনাৰতে হাঁহৰ মানে থাকিবলৈ সুবিধা আছে। গোটেই দিনতটো পুখুৰীতে, কি ধুনীয়া লাগে মানে এক যাক গৈ থাকে পানী দি মানে এনেকুৱা দূৰৰ পৰা চাই এনেকুৱা লাগে কি গৈ আছে অ ইমান কৰ পৰা এনেকুৱা মানে হে।
এ আৰু ভাল কৰিছা মানে কি হয় কোৱাচোন এতিয়া তুমি সেইখিনি তোমাৰ কৰি কৰি তোমাৰ মানে গাত নালাগে এতিয়া তুমি নিজকে তুমি সেইখিনি যিমান তাত সময় দিবা তিমান তোমাৰেই পইচা হয়নে?
ডাঙৰ - ডাঙৰ মাছবিলাক বনাই আছে বিহু কাৰনে জানুৱাৰীত মোৰ ইমান বেচাকিনা সেইটো টাইমত অৰ্ডাৰবিলাক আহে। হাঁহ বেচা হ'ব, মাছ বেচা হব এতিয়া মই অলপ - চলপ খৰচা হৈছে তেতিয়া এক মুঠেকে মই পাম।
পাবা সেইটোৱে সেইটোৱে। এতিয়া তোমাৰ ধৰাচোন এতিয়া তুমি কো ক সেইটোৱেইটোৱে। এতিয়া তুমি লাভ - লোকচান আৰু তোমাৰ ধৰা এ তুমি যিমান তুমি কষ্ট কৰিবা তিমানেই লাভ হ'ব হয়নে? তুমি এতিয়া এটা কোম্পেনীত চা কা কাম কৰা বা এটা তুমি জব কৰা তেতিয়াতো তোমাৰ এটা এমাউণ্টতে এটা মাহেকত সেইটোয়ে থাকিব তোমাৰো যিমান তুমি সেইটোৱে, পোন্ধৰ হাজাৰ তুমি যিমানে কষ্ট নকৰা কেলে তুমি যিমানেই ক দিনটোত যিমানেই নুঘূৰা গেলে যি দিনটোত যিমানেই কষ্ট নকৰাক কেলে তাত ল'ৰাটো তো লাগিয়ে থাকিবলৈ কৈছে। দৰকাৰ নাই তুমি, দানা দিলা সেইটোৱে। কিন্তু তুমি তাত তুমি নিজৰ বেছি তুমি বেছিকৈ যিমান তুমি কষ্ট কৰিবা যিমান তুমি সময় দিবা তোমাৰ নিজৰ কাৰণেই হ'ব। তুমি আনক ধৰা হেৰি কৰিব নালাগে কিন্তু তাত তুমি সেইবিলাকত তুমি বেলেগত হ'লে তোমাৰ এটা এটাতে থাকিব তুমি লাগিলে যিমানেই কষ্ট নকৰা।
এইটো মাছৰ হেৰিৰ পৰা মই গাড়ীও লৈছো, দোকানৰ হেৰিও দিছো এতিয়া মই মোৰ লগৰ দুজনক বুজাই দিছো কেতিয়া সিহঁতেও এনেকুৱা কৰি আছে। মই কৈছোঁ ভাল এনেকুৱা কৰ, এনেকুৱা কৰিলে ভাল।
সেইটোৱে তুমি তাৰ লগতে দোকানখন খুলিছা, দোকানখনৰ লগতে সেই ল'ৰা এজনক আকৌ তুমি সেই ল'ৰাজনকো দিছা, সেই ল'ৰাজনেওতো ঘৰখন চলি আছে সেইটোয়ে সেই বাৰ হাজাৰ টকাত সেই ল'ৰাজনেও চলি আছে ন।
চলি আছে অঁ মানে দোকানটো মানে হো দলৰ কাষতে মানে পাণ দোকান, একদম মানে পুৰা গোটেই দিনটো মানে পাণ বেচা - কিনা হৈয়ে থাকে। আৰু পাণটো মানে খাই মানুহে ভাল পায় মানে মই গোটেই অৰিজিনেল বস্তুখিনিয়ে আনি দিছোঁ দোকানত।
সেইটোৱে সেইটোৱে মানে চাহ - তাহ খাই আহি মানুহে তামোল - পান বিচ
একদম হোটেলৰ কাষতে মানে হোটেলৰ পৰা ওলালে মানে মোৰ‌‌ দোকানে আৰু ডাই
অ সেইটো কাৰণে ভাল হৈছে কিন্তু ভাল তুমি আইডিয়া কিন্তু ভাল আছ ছে দেই সেইবিলাক বিজনেচৰ ভালেই কৰিছা।
কৰি দিছোঁ মানে মাছৰ পৰা লাভ হৈ অলপ অলপকে জমাই - জমাই তাৰপিছত মই মানে ফূৰ টেলটো ভূ হোটেল দিয়া আগতে মই এই দোকানটো লৈ লৈছোঁ, মই গম পাইছো‌ এইটো হোটেল হব বুলি। সেইটো জেগা এতিয়া কিমান ভেলো হৈ গৈছে, মোক মানুহে কৈ আছে তইতো দোকানটো এই আমাক দি দে পাৰিলে, মই কৈছোঁ কিয় দিম মই নিজে পইচা দিলোঁ চক'ত সঁচাকে মানে।
সেইটোৱেতো তুমি তুমি নোৱাৰা তুমি এইটোত লাগি থাকা তুমি তাৰপৰা তুমি পাই লাভ টো পাই‌ আছা আৰু লগতে বাৰ হেজাৰ টকা দি পেলাই এই ল'ৰাজনক ৰাখিছা সেই ল'ৰাজনেটো ঘৰখন চলি আছে আৰু তুমিও পাই আছা আৰু তুমি আৰু কেইদিনমান পাছত কেতিয়াবা হয়তো তোমাৰ হেৰি হলে তুমি নিজেও বহিব পাৰিবা।
অ মই এই যাওঁ, কেতিয়াবা এই সন্ধিয়া - সন্ধিয়া যাই বহো অলপ কিবা আমনি লাগি থাকিলে দোকানত গৈ বহো আৰু সি ধুনীয়াকে হিচাপ